হেল্ল'
কি কি কৰিছ?
কি কৰিবি বিচনাতে এনেই পৰি আছোঁ বোলে ফোন এটা কৰোঁ
উম ত হল হল তোৰ ল'ৰাটো কি হল কিহে খালে বুলি কলি?
বৰলে
এইৰাম কেতিয়া কেনেকে
এই ৰাভা দিৱস দিনা আক
ক'বাত গৈছিলে নেকি
নাই নাই ঘৰতে, ঘৰতে আছিল ঘৰতে আছিল ৰাতিপুৱা আহে শুই থাকো ই
দাদা কিবা হৈ থাকোঁতে। গাটো ধুই আহিছো। গা ধুই আহোতে চুলি আহ মানে স খুব গৰম পৰিছিলে সি মানে আঁঠুৱাখনৰ ভিতৰত চাকি ফূৰ্তি কৰি আছে।
উম
মই সেইটো মানে গাটো ধুই আঁঠুৱাখন খুলি দিলোঁ, আঠুৱাখন খুলি দি মই বোলো ভাতটো পাতি লওঁগে তাৰপৰা মই ভাতৰ কুকাৰটো বঢ়াব নাপালোৱে। তাৰপিছত সি কান্দিলে তাৰপৰা কান্দোতে মই আহিলো মই কিয় বা কান্দিলে তাৰপৰা আহিছোঁ কপালৰ সেইখিনিতে মহে কামোৰাৰ নিচিনা যে সি বাৰ বাৰ হাতখন দি পেলনে খজুৱাই আছে। তাৰপৰা মই মহে কামুৰিলে চাগে সেইটো বুলি ভাবিলো তাৰপৰা অলপ দেৰি পিছত আৰু তম ফুলাটো নাইকিয়া হল দবৰা যিটো উঠিছিলা। সেইটো নাইকিয়া হৈ গ'ল দিনটো তেনেকে আছে কিন্তু সি মানে কি মুখখন চুবলৈ নিদিয়ে ধুবলৈ নিদিয়ে মুখখন চুবলৈ নিদিয়ে তাৰপিছত আমি ভাবা নাই কাৰণ ফোলা কৰা একো নাই। তাৰপিছত আৰু সন্ধিয়া মানে সাতটা মান বজাতে তাৰ চকুটো ফুলিলে, বহি আছে নহয়
ইয়ে ৰাম
ফুলি কিয় আহিছে মোৰ ক'ৰবাত, পৰিলেনো কি হ'ল আইকাও খুৱাইছোঁ। তাৰপিছৰত আও কি হব? অ চেপ দেখি দামহে কামাৰ সেইখিনি দবৰাটো যে আছিলে সেইখিনিতে মানে কোলা নিচিনা হৈ আছে।
অ কেনেকে গম পালে যে বৰলে কামোৰিলে বুলি
তাৰপা ক তাৰপিছত পিছদিনাখনতে চকুটো মানে সি মেলিবই নোৱাৰে দুইটা চকু।
এৰা
মানে কপালে চপালে মুখে চুখে নাকে চাকে ফুলি আও।
উম হম
তাৰপৰা সি ডক্টৰৰ ওচৰত লৈ গ'লো তাৰপৰা সি- ডক্টৰ চাই কৰি লৈ কৈছিলে বৰলে কামুৰিছে বৰলে কামুৰিছিলে। মই আকৌ ভয় কৰি আছোঁ মকা এটা ওলাইছে যে আজিকালি তাৰপৰা সি মকঁৰাতোৱে কামোব বুলি তেওঁ কৈছে, যে মকঁৰাতোৱে কামোৰা হয় মানে জ্বৰে বিষি উঠিলে হয় কিন্তু তাৰ জ্বৰ উঠা নাই খালি সি মানে মুখখন চুবলৈ নিদিয়ে। তাপাম বৰলো বুলি আহ কুদু বৰলো নহয় আহ বিষাইছিলে। এই য'ত তত মানে যে অকণনি অকণনি বাঁহ সাজি থাকে যে, সেই কিতাপৰ। তাপাহে দৰৱ দিলে তাপা দৰৱ দিয়াৰ পিছত
তা দেই সেইটো এটা বৰ ভয় লাগে। মামা ইহঁতৰ ভিতৰত সোমাবই নিদিলে।
কি সোমাব নিদিলে?
হে আমাৰ ছোৱালী পেলু পেট বিষাইছে কিবা কি দেৰি কেন কেন মেন মেন কৰি আছে।
তাত পেলু হ'লে, অ'। তাক কৈছে নে পেট বিষাইছে বুলি?
অ' পেট বিষাইছে বুলি কৈছে এনেও। পকৰটো বোলে খজুৱাই থাকে। উ আজি খুৱাই দিলোঁ মেডিচিন। ছমাহৰ - ছমাহ হোৱা নাছিল।
উ এই ছমাহ বুলি কথা নাথাকে।
চব ডক্টৰক সুধিলো। মেছেজ কৰি, ফোন কৰিছিলে তাৰপিছত মেডামে কলে মই অলপ ব্যচ ত হৈ আছোঁ ভইচ মেছেজ দি থোৱাচোন কি আছিলে। তাৰপিছত আৰু মেছেজত তে তেনেকে কলো, তাৰপিছত তেওঁ দিলে আৰু বেণ্ডিতো খাব দিছে।
উম।
এপালি খোৱালো আকৌ চৈধ্য দিনত পিছত এটা পালি আছে। উম। এতিয়াতো ডাঙৰ হল যে টেন এম এল কে খাব দিয়ে।
অ' অ'। তাৰপা সে কু'লা হৈ আছিল যে কপালৰ সেইখিনি তে তাৰপা সেইদিনাও মানে সি শুই থাকোঁতে শুং দাল উলিয়ায় দিলোঁ।
দেখা পালি?
দেখা পালো কুলা হৈ আছে। দেখিলেই গম পায়।
অ' ভালে হল দে
চব পা ভাল হয় আৰু দেই।
হক দেহ। আৰু সেইখিনি জেগাতে কি মিঠৈ লগাব লাগে বোলে মহে -কি এনেকে বৰলে কামুৰিলে বোলে।
অ' মিঠৈ লগাব লাগে কিন্তু আমি আকৌ ভাবা নাই নহ বৰলে কামুৰিছে বুলি।
নহয় নহয়, পিছত দেখিছ এ এনে এ বেলেগ নান চলপ ভাতকে মানে মিঠৈটোৱে কাম দিয়া বুলি কয়।
মিঠৈতো কাম দিয়ে মই সেইটো জানো। মই সে মানে কি মূৰত মানে নুসুমালে সেইখিনি কথা। অ ভাবাও নাই নো প্ৰথমতে মহে কাম নিছিনাহে হৈছে
উম উম উম।
হয়। এ ল'ৰা ছোৱালী বিলাকৰ বৰ দিগদাৰ ন
বহুত দিগদাৰ অ ইমান সাৱধানে থাকো। তথাপিতনো ক'ৰ পৰা হৈ গ'ল মই বুজি নাপাও দে।
বাকে নাছিলে মানে তেতিয়া কোনো নাছিলে লগৰ ওচৰত।
মই গাটো ধুই বাপেকক ভাল লাগিছে। আঠুৱাখন ম ভিতৰত তেতিয়া থাকি যেতিয়া আঠুৱাখন খুলি থ বো ভাতটো পাতি থৈ আহি
উম। আতছ এ নেৰিবি নেৰিবি নেৰিবি অকলে নেৰিবি বৰ দিগদাৰ ল'ৰা ছোৱালী অকলে মানে এৰিলেও মানে তই আথোৱাখন পা আঁতৱাই নিদিবি। উম মানে ঠিক নাই ন মানে মহ' হওক বা কেৰে লোৱা এইবিলাক বিৰাট ভয় লাগে।
উম।
ম সেটা বুজি নেপ
উম ক'বও নোৱাৰে কিহে খালে তেনেকুৱানিছি না
অ অ। সি আকৌ কৈ মেলে তাক চাগে দি থকা নিচিনা লাগিছে মইোনদম সোমাই থাকোতে শিকি আছে মই হেৰি বেজিকেইটো খুচৱাই দিছোঁ। মই বেজিতো খুছোৱাই।
উম উম উম । সুং ডাল কিহেৰে উলিয়ালি দি মানে তই নিজে হাতে দি নে তুইজাৰ দি
তো এনেকৈ এটাই চেপিলো তাপা মো হাতে দি উলিয়াই দি
দিচেনে সি।
হা সিয়ে শুৱা পিছত
অ গম পোৱা নাই। চোলে মানে গম পোৱা আমা গমেইও পায়, একেবাৰে সষ্টম হৈ থাকে ক'ৰবাত লাগিলেই হ'ল চিঞৰ বাখৰ লগাই দিয়ে, তেনেকুৱা কিবা হ'লে মানে, এই ভৰিখনত মাখি চাল এৰিলে, এই ওপৰত। চত মানে দৌৰা দৌৰি গৈ থাকোতেই কৰকচ পিন্ধি পেলাই, তাৰ পিছত আৰু কৰকচ যোৰ নেদেখা দেখিব মন নাযায় মানে সেইযোৰ নিপিন্ধে, সেইযোৰ মানে দলি মাৰি দিব, তাৰপিছত সেই উ মলম লগাবৰ কাৰণে অকমান মানে মাখি। সেই চাউলতকে অকণমান বেছি গৈছে আৰু ইমানো নহয় তেজ ওলোৱা নাই মানে, এতিয়া মানে সেইখনৰ কাৰণে ভৰি খন চুব নিদিয়ে মানে নুশুৰেও ভৰি খন গাঁৱটোৰ ওপৰত উঠাই থৈ দিব, ৰাতি মই মানে তাই সোৱাৰ পিছত অকনমান মলম এটা লগাই থৈ দিওঁ এই ল'ৰা সো দিছিলে মানে এই। কপালখন ফালুতে ডক্তৰে কৈছেএইটো কটা চিঙা যিহতে হওঁক চবতে লগাব পাৰিব সেইটো তাইকো লগাই দিছিলো সোনকালে সেই হৰি হ'ব বুলি সোনকালে ভালো হ'ল যেনিবা শুকাইও গ'ল। লগালেহে। গমেই পালে এতিয়া গভিৰ টোপনিতটো গম। পাই সষ্টম হৈ থাকে ক'ত কি হয়।
ছোৱালীৰ মানুহ নহয়। সেইটো কাৰণে ল'ৰাটো চাগে কথা নাই।
হেনেকুৱা মানে।
অ সেইটো ইয়াতো ভৰি, চুই এইবিলাকতো। মানে, ক'ৰবাত মানে চাল কুলা হৈ থাকিবই মানে।
সেই মই কালি দেখিছো তাৰ ভৰিটোক গোটেই ভৰি ভৰিটোক মানে, কলা কলা ফোহা নিচিনা মানে গম ইমানকে যে দেখিবলৈ ইমান বেয়া লাগিছে। দুখে পায় গ'লে মহে খাবলৈ মহে। খাবলে গোটেই বাহু চহজত যেত ওলাই থাকে আৰু। মইহে কমাই থৈ গুচি যে ক'ব নোৱাৰিলোঁ খজাইছে বুলিও, ক'ৰবাতহে সজাই থাকেগৈ সেইখিনি জেগা মানে সেই টোপোহাটো উঠিয়াৰ পিছত কলাও পৰি থাকেগৈ, মানে গম পাই আৰু দাগ এটা আছিল বুলি।
ক'ৰবাত মানে আঁচুৰো লাগি থাকিব, ক'ৰবাত মানে এনেকৈ থঠেকেলা খাই কুলা হৈ থাকিব।
তাকে সেইবিলাক দাগ নিজে যাব গে। মোৰ ছোৱালীও যেনেকুৱা আছিলে নাইকিয়া হ'লগৈ নিজে নিজে পিছলে, উম। অ।
মানে কষ্ট পোৱা তা।
উম উম উম। আছে বাৰু নাথকা নাই আঁঠুকেইটা ক'লা হৈ থাকে। প পাৰে আথু কিতা। কালি। উম এতিয়া শুলা নে নাই।
এতিয়া।
কিবা মেডিচিন দিছে নে ন।
মেডিচিন লৈছে, মলম একো দিয়া নাই মেডিচিন লৈছে, বিষৰ নহয় মানে। যাতে মানে হেৰি মানে। বস্তুটো অ শুনিলোঁ শুনিলোঁ শুনিলোঁ।
অ অ সময়ে যদি কওঁ, কথা নাই।
এলুবেটিক দৰব খাব নোৱাৰে।
ভালেই দেহ হ'ব।
একো দৰৱে খাব নোৱাৰিব।
উম আমাক আকৌ হে কামেই নিদিয়ে মানে হ'লেও দিয়াই লৈ কাম দিয় লৈ বেছিয়ে হৈ যায়গে।
অ। এতিয়া কেনলটো দৰত জ্বৰ খুৱাব লাগে হয় ন ন।
ন।
ফুটবলটো।
আহ।
আমাৰ ইয়াত কপ্লনা কাম নিদিয়ে নহয়।
কিহে দিয়েহী তাক দুুনীয়া দলং
দলিল চছিল একোয়ে কাম নিদিয়ে
এ উম হেক কে কেলপন দলো দুয়োটাই মানে ভালাব থাকিয়ে ভৰি কোন সময়ত লাগিব।
সেইটোৱে হেৰিতে আনি থওঁ মানে ইয়াৰপতটো আনি থৈ দিছোঁ হা তাপা ব্যৱহাৰ কাইলৈ তাৰপিছত সি মাজাতে জ্বৰ সিটো দিলোঁ ওহো কাপ নিদিলে তাৰপৰা আকৌ শুমি লৈছোঁ
উম তাত মানে অমে অমে কৰাটো গতিকে সময়ৰ কাম আমাক কেতা সে কি লটো হমেও খুৱাওঁ বাৰু ছোৱালীয়ে জ মানে একেবাৰে নামানে
তাৰপৰা হোমিও মানে জ্বৰৰ বটল এটা আছে পাৱাৰ গেচিপ বুলি কয় সেইটো মানে মই জমা কৰিয়ে থও মানে
উম
মানে পাঁচ বছৰ ৱাৰেণ্টি আছে
মই সমীয় ৰাখিছিলোঁ এই এটা যে সৰু ড্ৰপাৰৰ নিচিনা বটল এটা দিয়ে যে একো নাম চাম নাথাকে ৰঙাকে পানীৰ লগত মিলাই এক চামুচ পানী পাঁচ টোপাল নে ছয় টোপাল মিলাই খাব লাগে।
সেটো খুৱাইছিলো ছোৱালীক জ্বৰক অ নিয়ম মানে কাইত কোটেই নাই তাৰপিছত সে এলোপেথিক খালে হে ভাল হৈছে।
অ' সেইটোৱে, সেইটোৱে। তেতিয়াহ'লে চৰ্দি-তৰ্দি হ'লে যদি, অকণমান সেইটো খুৱাই দিওঁ। মানে, ভাল আৰু। সেইটো যেনে থাকি আহিলে।
হে চিয়ৰি আছে। মাক খজুৱাইছে। উম।
আৰু স্কুলত গৈ পেলাই কমখন থাকে বোলো
উম, আমাৰ এইকেইদিন খুব মিঠা খাইছে। মিঠা বিস্কুট। মিঠা বিস্কুট, এই ক্ৰীম বিস্কুট যে, সেই ক্ৰীম বিস্কুটখন ফালিব, ফালি। পেলাই ওপৰকণ ভায়েকক দিব, অ'। অকণ ভায়েকক দিব। ক্ৰীমখিনি তাই খাব। ই আকৌ মিঠা বস্তু নাখায়, তাক নিমখীয়া নহ'লে, জ্বলা লাগে।
অনোৱাৰ নহয় যে, নহয় ই মিঠা খাই ভাল পায় কিন্তু।